হেল্ল', অ', শুনিছোঁ দিয়া, কি কৰি আছা?
মই এনেই আছোঁ ৰবা, তুমি?
বাকী এনেই আছোঁ মই, বাকী খোৱা লোৱা হ'ল?
হয়, হয়, খোৱা লোৱা হ'ল, তোমাৰ হ'ল?
অ', হ'ল।
এ তোমাৰ ভাত, দালি তেনেকুৱাঁ চালাদ, চা কিবা এখন চাটনি বনাইছিল, তাৰপিছত আলু ভাজি, আলু পিটিকা মানে যথেষ্ট খিনিয়ে আইটেম আছিল, কিন্তু নিৰামিষ সব।
অ', গম পাইছোঁ বাৰু, নিৰামিষেই খাব লাগে যিটো বতৰ কৰিছে আৰু।
তাকেই, তাকেই, তুমি কিহেদি খালা?
আজি আমলেট আৰু দাইল দি খালোঁ।
হয়, হয়, ঠিকেই আছে, আমলেট আৰু
বাকী বতৰটো কে, বাকী বতৰ টো কেনে হৈছে তোমালোকৰ এইপিনে?
বতৰ বতৰটো বৰ্তমান ভালেই হৈছে, বৰষুণ দিছিল অলপ আগত এতিয়া নাই বৰষুণ। তোমালোকৰ তাত
অ', এতিয়া ডাৱৰীয়া, অলপমান ৰ'দ দি আছিল, এতিয়া ডাৱৰীয়া হৈ যাই আছে বৰষুণ দিব চাগে।
ক'লা হৈ যাই আছে ন'।
উম, কলা হৈ আছে, অলপ দিবও লাগে দিয়া, যিহে গৰম পেলাইছে আৰু।
তাকে, তাকে, গৰম, বৰষুণ দিব লাগে ঠাণ্ডা পৰি যাব গা চা। তাকো বৰষুণ নিদিয়াৰ ফলত ধূলি বালি বহুত হৈছে টো।
এই বহু মানে কি ক'বা আৰু
ধূলি বহুত হৈছে, আৰু ধূলি বালি তোমাৰ পৰিস্কাৰৰ ওপৰতো মানে হয় কিন্তু, হয় নে?
এইটো, এইটো পৰিষ্কাৰৰ ওপৰতে হয় মানে।
মানে, আমি আজিকালি চাবা জাবৰ জোথৰ আম, আমি মানে ড্ৰেইনত পেলাই দিওঁ কিবা কৰি দিওঁ প্লাষ্টিক মানে য'তে ত'তে পেলাই দিওঁ আমি বস্তুবোৰ খাই কেনে। চ' তাৰ ফলতো মানে বহুত খিনি হয়। হয়
হয় এতিয়া যোনটো মানে বতৰ কৰিছে, মানে এতিয়াতো অসমৰ বানপানী অহা সময় হয়। চ' এতিয়া তুমি যেনে -যেনে যেনেকে আমি প্লাষ্টিক, আমাৰ চিপছৰ পেকেটেই হওঁক, বাকীখিনি মানে লেতেৰা যাবৰ, জোথৰেই হওঁক আমি ড্ৰেইনত পেলাই দিওঁ। সেইবাবে মানে যোনটো পানী বৰষুণত আহে আৰু আ, মানে যাব নোৱাৰে আৰু ড্ৰেইনেৰে। চ' সেইটোৰ ফলতো মানে, আ তোমাৰ অসমৰ বানপানীৰ সৃষ্টি হৈছে আৰু। ৰিজন, হ'য় আৰু এইটো এটা
হয় হয় ঠিকেই কৈছা, ঠিকেই কৈছা একদম ধুনীয়াঁ কথা কৈছা। এইটোৱেই হয় মানে, মেইন ৰিজনটো এইটোৱেই হয়। যে পিলাচ্ কিবা এটা বস্তু খালো আজিয়েই। এই প্লাষ্টিক টো আমি তাতেই পেলাই দিওঁ কিন্তু হয় নে?
এ- তাতেই পেলাই দিওঁ মানে আৰু তুমি
হয়, কিন্তু কাগজৰ বস্তু খ খালে চাবা বস্তুবোৰ মানে কাগজতো হয় ডাষ্টবিনত পেলাব মানে বেলেগত পেলাই দিব হয় নে নহয়
অ অ অ বেলি ডাষ্টবিনতো বিচাৰি থাকে আৰু মানুহে ভাব নাথাকে
হয় আৰু আমি প্লাষ্টিক ত টান পাও বহুত পেলাই মই টান পাও ড্ৰেইনেজ ন পেলাইটো কিয় মানে তুমি কব পাৰিবানে
মানে এইটো মানে মোৰ হিচাপত মানুহৰ লেজিনেচৰ কাৰণে হ'ব পাৰে মানে আলচি বুলি কয় যোনটো আৰু মানে সেইটো কাৰণে হ'ব পাৰে মানে তুমি তুমি এলেহুৱা এলেহুৱা তুমি এতিয়া চোৱা তুমি টিভি চাই চিপছ খাই আছা এক পেকেট আহ তোমাৰ মানে ভাবা তোমাৰ চাই ডেকাত এজন চফাত বহি আছা তোমাৰ পিছফালে খিৰিকি আছে সেইটো চিপছৰ পেকেটটো পেলাই দিলা তুমি কিন্তু এই ঘৰৰ ডাষ্টবিন টো পেলাব বজাব পাৰিলা হয় কিন্তু তোমাৰ তাৰমানে আহ যোন তোমাৰ এলেহুৱা প ন তোমাক যাব নিদিলেই আৰু তোমাক মানে একেই অ
ভাত কিছু আহে হয় বা আমি কেতিয়াবা চফা টিভি বহি চালে বা বিচনাত চালে বিচনাৰ তলত থৈ দিওঁ বা চপাত চালে চপাৰ তলত থৈ দিওঁ চিপজৰ পেকেট হয়নে
অ হয় হয় হয় এইটো একদম দেই
ব্ৰিটিছৰলে যায় কাৰনে আমি গালি খাওঁ ঘৰৰ
গালি খাও ঘৰত আৰু কেতিয়াবা এনেও হৈ যায় ন ঘৰৰ মানুহ কয় এই যা আৰু শৰাই আৰু কোনে চাফা কৰি থাকিব সেই ফলত জোগা জোতৰ পৰিষ্কাৰ নহয় আৰু লেতেৰাই হৈ যায়
হয় হয় হয় মানে আমি নিজে ভালকে চলিব লাগে মানে
হয় হয় হয় এতিয়া আমি চাব পাৰো এতিয়া তোমাৰ আহ তোমাৰ চৰ্দি হৈ আছে মই শ্বৰ্ডে আৰ্ট নকবা বাৰু তুমি তামোল খালা এখন আৰু ৰাতে কৰবাত যাই আছা তামোল খাই পিক পেলাই দি ৰাস্তা য'ত ত'ত চ সেই সেইটো কাৰণে তো মানে বহুত বেমাৰ বীজণু বিলাকো সেইটো কাৰণে বাঢ়িছে তাৰ ৰিজন্ট এইটো এটা
হয় হয় একদম ভৰি বঢ়িয়া কথা হৈছে এইটোয়ে হয় মানে তোমাৰ য ধৰা বেমাৰ হৈ আছে বেমাৰ নহলেও এনে আমি ৰাস্তা ঘাটত পিক পেলোৱাতকে ডাষ্টবিন দিছে নহয় চৰকাৰে ডাষ্টবিনত পেলাব লাগে
ডাষ্টবিন দিছে ডাষ্টবিন পেলোৱা হয় আৰু তুমি চোৱা এতিয়া মানে জাগাই জাগাই ডাষ্টবিন বহাই দিছে আজিকালি আমি চৰকাৰক মানে চব ক্ষেত্ৰতে মানে দুখ দিলে নহব মানে আমি নিজৰ বিশষ্ট ৰাখিব লাগিব
নিজে ঠিক হব লাগিব
এই পৃথিৱীখন মানে অকল চৰকাৰে চলাই নাৰাখে আমিও মানে মানুহ বিলাকেও অলপমান জোৰ দিব লাগিব মানে চাফা কৰি ৰাখিব লাগিব আমাৰ কাষৰ জাগা বিলাক
কি অসুবিধা হৈছে সেইটোহে চাব
হয় কি অসুবিধা হৈছে সেইটোহে চাব আৰু মানে সেই অসুবি বিধা জন্তুো মেটা চলিচন দিব চলিউচনটো আমি নিজে লব লাগিব ই পাৰিব লাগিব এইটো বস্তু
হয় হয় হয়
এতিয়া তুমি তুমি চোৱা এয়া একজাম্পল লব পৰা মেডিকেলৰ এতিয়া মেডিকেলৰ মানে তুমি চোৱা বেছি আজিকালি মানে হাইজিনটো থাকেই এনে কিছুমান মেডিকেল যে আছে মানে ভালকে নাৰাখে চাফা কৰি
টো জি এম চি এই অ বহুতে চাফা হৈ গৈছে
উম উম বহুতে চাফা হৈ গৈছে চৰকাৰী ষ্টেপ লোৱা কাৰণটো হৈছে ন একদম বহুত চাফা আৰু তোৰ বিছ কিছুমান মেডিকেল আছে আৰু যেনেকে আমাৰ হাজৰি মেডিকেলৰ এক্জাম লব বাৰু মানে ইমান লেতেৰা তাতে তুমি তুম যোৱা আৰু ক বেমাৰী লৈ পিনে তুমি বেমাৰ নোহোৱা মানুহটো তুমি জ্বৰত বা আ আন আন ৰোগত আক্ৰান্ত হৈ যাব পাৰা মানে ইমানে পৰি মানে লেতেৰা জাগা আৰু
অ হয় হয় পৰিষ্কাৰটো মানে তেওঁলোকৰ নিজৰ প তেওঁলোকৰ তেওঁলোকৰ কৰ্মচাৰ কৰ্মচাৰী চাগে ভালকে কাম নকৰে
অ কৰ্মচাৰী নকৰে মানে চৰকাৰে কৈছে বা কৰ্মচাৰী ৰাখিছে বাাট কৰ্মচাৰী মানে নিজৰ মানে এলে সেৱা যোনটো পান আৰু সেইটোৰ বাবে মানে কাম কৰিব নোখোজে আৰু
ক নেকি কৰ্মচাৰী কেইটাত মনত কি সোমাই জানা চৰকাৰৰ মানে চাকৰি পোৱাৰ লগে লগে সেয়ে কাম কৰিলেও পইচা পাম নকৰিলেও পইচা পাম এনেকুৱা
অ অ নকৰিলেও পইচা পাম সিহঁতে মানে এইটোৱে ভাবে কি চৰকাৰী কাম অকল মানে পইচাৰ কাৰণে কিন্তু হেল্ল' অ কোৱাচোন
মানে উ মই ভাবো যে মানে এইটোৰ ওপৰত চৰকাৰে এটা কঠোৰ সিদ্ধান্ত ল'ব লাগে হয় ন
ল'ব লাগে ল'ব লাগে মানে চেক কৰিব লাগে আৰু কোনে কোনটো মেডিকেল চাফা হৈ আছে কোনটো হোৱা নাই যোনটো মেডিকেল মানে হোৱা নাই আৰু সেইটো কৰ্মচাৰী বিলাকক ওলাই দিব লাগে বা নতুনকে ভাল ভাল মানে সোমাই সোমাই দিব লাগে ম যোনে মানে কামৰ প্ৰতি ইমানদাৰ আৰু মানে কামটো ভালকে কৰিব পাৰে আহ মানে এইটো তোমাৰ পৰিষ্কাৰ কৰি ৰখাটো এটা বহুত গুৰুত্বপূৰ্ণ বিষয় মানে এইটো মানে পৰিষ্কাৰ ৰাখিবই লাগিব তুমি নিজৰ আহ কাষৰ জাগা বিলাক তেতিয়া তুমি বেমাৰো আক্ৰান্ত নোহোৱা তোমাৰ ঘৰৰ মানুহো সুস্থ হৈ থাকিব তুমিও সুস্থ হৈ থাকিলা
হয় হয় ঠিকে কৈছা মানে তেনেকুৱা টাইপ কথা আৰু পৰিষ্কাৰ পৰিছন্নতা মানে নিজৰ ওপৰত কথা তুমি নিজে ভ ভালকে কাম কৰিলেও মানে তুমি চাকৰি এটা পাইছা বুলি তুমি যেনেকে তেনেকে কাম কৰিম এইটো নহয়, তুমি নিজ নিজৰ ভাবি কাম কৰিব লাগিব।
উম। আৰু এনেকও চ চৰকাৰী চাকৰি পালে মানে মানুহে মানে পাহৰি যায়। নিজৰ ডিউটিটো পাহৰি যায়। অকল পেঞ্চন বা দৰমাহৰলৈকে মানে বাট চাই থাকে। মানে দৰমাৰটো পাম আৰু মাহে মাহে। চৰকাৰী চাকৰি মই কাম নকৰিলেও পাম, কাম কৰিলেও পইচা পাম। বাট নিজৰ ডিউটিটো বুজি নাপায়।
হয় হয়, ঠিকে কৈছা। আৰু এইটোয়ে মানে মোৰ মতে মান মানে নিজৰ কামবোৰ যাতে আমি সময় মতে কৰিব পাৰো মানে। সময় মতে মানে চিপছৰ চিপ চিপছৰ পেকেট টো মানে বেয়া হৈ যোৱাৰ, পচি যোৱাৰ আগতে মানে ডাষ্টবিনত পেলাই দিওঁ। এইটো সময় মতে কোৱা।
সময় মতে একেবাৰে। আৰু হয় হয়, একদম হয়। আৰু এনেকে দেখিব পাৰো যে আমাৰ অলাগতিয়াল কাগজেই হওঁক মানে যেতিয়া কামত নাহে আৰু সেইবিলাক জ্বলাই দিয়া দেখা যায়। সেইবিলাক মোৰ হিচাপত মানে তুমি জ্বলাই দিব নালাগে য'ত-ত'ত।
জ্বলাই দিয় বা লোহা-টিন কাগজ আহে যে লোহা-টিন কাগজক দিব লাগে।
অ', দিব লাগে। সিহঁতে এটা স্পেচিফিক মানে জোগাত লৈ যায়। জোগাত লৈ যাই মানে জ্বলাই না। জ্বলাই বা কিবা এটা বনাবও পাৰে।
হয়। এই এইটোৰ বিনিময়ত তোমাৰটো তো তোমাক কিবা এটা দিব তেওঁলোকে।
আৰু কিবা এটা দিবও তেওঁলোকে। আৰু মানে এইটো তোমাৰ নিজৰ ডিউটিৰ কাৰণে। ৱাৰ্ণিং অলপ দিবই লাগে তুমি। আৰু তুমি নিজৰ মানে জ্বলাব নালাগে বস্তুটো। আৰু জ্বলাই পিনে মানে যোনটো মানে এইটো যোন ধোঁৱাটো ওলাই সেই ধোঁৱাটো মানে বহুত মানে
বহুত ক্ষতিকাৰক, বহুত ক্ষতিকাৰক। ক্ষতিকাৰক হয় বহুত।
বহুত ক্ষতি কৰে। যেনেকে আমাৰ মানে পৃথিৱী আৰু অজন লেয়াৰতো মানে বেয়া কৰি দিছে। অজন লেয়াৰত তুমি জানা, শুনি চাই চাগে। অজন লেয়াৰৰ মানে কি আজিকালি মানে গতি হৈ গৈছে।
শুনিছো গম পাইছো।
উম।
টাইপে কথা আৰু মানে মানুহে নিজে সজাগ হ'লে মানে পৰিষ্কাৰ চব বচ টো থাকিব।
অ', পৰিষ্কাৰটো নিজে ৰাখিব লাগিব। নিজে সজাগ হৈ থাকিব লাগিব।
তাকেই।
সেই আৰু মানে তাকেই।
মানুহে নিজে সজাগ হ'লে চব ভাল। নিজে সজাগ নহ'লে চব বেয়া তেনেকুৱাই মানে বস্তু।
সজাগ ন'হলে চব তেনেকুৱাই আৰু।
হয় হয়, ঠিক আছে, দিয়া ৰাখিছো হা। তোমাৰ লগত কথা পাতি ভাল লাগিল যথেষ্ট।
ভাল লাগিল। বহুখিনি শিকিব পাৰিলো তোমাৰ পৰা মই।
হয় হয়, মইও তোমাৰ পৰা বহুতো শিকিব পালো। ঠিক আছে।
একদম একদম দিয়া পিছে।